হেল্ল'!
হা।
হেল্ল'।
হা, হেল্ল'।
অ, কওক? হেল্ল'?
হা, শুনা পাই আছা না?
পাই আছো।
অ, তেনেহলে কি বিষয়ত আলো
আহ, পাই আছো। কি কৰি আজি কিবা প্লানটেশচনৰ বিষয়ে।
খাদ্য বিষয়ত আলোচনা কৰোঁ?
খাদ্য হ'ব।
হয়, এতিয়া গৰমৰ বতৰ না? গৰমৰ বতৰত ত' উম, বেলেগ কিবা খাওঁ খোৱা নাযায়। নাই, কল্ড ড্ৰিং চল্ড ড্ৰিং এইবিলাক খা খোৱা নাযায়। এইবিলাক খালে ক'ল্ড ড্ৰিংকবিলাক খালে এনে পে পেটৰ মানে অসুবিধা হয়। ভাল ভাল বস্তু খাব লাগে। ৰাতিপোৱা উঠি মানে চাহটো খাব নালাগে। খালি পেটত চাহ খালে গেছ হয়। মাংসটো বেছি খাব নালাগে।
আজিকালি গৰমৰ দিনত এই পন্থা পা
হয়, হয়, হয়। পঞ্চভাতটো খাওক। খোৱা যায়। হয়, হয়। পঞ্চাভাতটো খোৱাটো ভাল। প খালে আপোনা আইৰ আইৰনো হয়, পেটটো ঠাণ্ডা থাকে হয়।
উম, হুম, হুম।
পেটটো ঠাণ্ডা থাকে আৰু হয় আৰু দালি বেছিকৈ খাব লাগে। দালি খাব লাগে আপোনাৰ। হয়, দালিৰ লগত আপুনি লেবু খাবলে খাব পাৰে। খাব পাৰি। এনেকুৱা বস্তু খোৱাটো ভাল। হয়, লেবু চৰ্বতো খাব পাৰি আমি।
আৰু যদি ভিতৰত কিবা গেছ আৰে কিবা প্ৰব্লেম থাকে, এইটো কা মানে কাটি যায়।
হয় হয়।
প্ৰব্লেম নিদিয়ে পিছত। এনেকুৱা হলে ভাল হয়।
টো ভাল হয়। সি--বৰষুণো হৈ আ। কোনো বৰষুণৰ মানে যিটো বৰষুণৰ পানী এইটো, বৰষুণত তিতিব নালাগে। বৰষুণত তিটিলে সেইটো বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।
আজিকালি বহুত মানে জ্বৰ হৈ আছে। মানুহৰ জ্বৰ হৈ থাকে আৰু কাহ চৰ্দিটো আছে, এইবিলাক হৈ থাকে। এনেই কেতিয়াবা গৰম পৰে, কেতিয়াবা আকৌ বৰষুণ পৰিলে ঠাণ্ডা পৰে।
এটা বস্তু অকল মতে চিন্তা কৰিব লাগে। এইটো ভাল। আপোনাৰ এই যে ফ্ৰিজৰ পানী ফ্ৰিজৰ ঠাণ্ডা পানী যে খায়
হয় হয়।
মানে এইটো একেবাৰে নিষিদ্ধ হয়।
হয় হয়, এইটো খাবই নালাগে।
অ' লাগিলে ঠাণ্ডা পানী আহ দমকলৰ পানী ফিল্টাৰ কৰি পেলাই হা ঠাণ্ডা পানী সেইটো খালে একদম মানে পিয়ৰ পানী হয় সেইটো।
হয় হয়, সেইটো খালেতো আজিকালি এনে ফ্ৰিজৰ পানী ডাইৰেক্ট পোনে পোনে খাই দিলে সেইটো বহুত বেমাৰ হয়। আপোনাৰ কিডনিৰ বেমাৰ হয় লিভাৰৰ প্ৰব্লেম হয়।
গেছ হ'ব।
ল'ৰা ছোৱালীক আৰু খোৱা খোৱা হয়, লৰা ছোৱালীকো আৰু খোৱা যায়।
অ'। যেনেকুৱা আজিকালি জুচটো এতিয়া এ এনেকুৱা হৈছে মানে কেমিকেল
হয় হয়।
কেমিকেল দি পেলাই জুচটো বনাই, সেইটো সৰু ল'ৰা ছোৱালীক মানে মা দেউতাই খুৱাই কৰাই মানে
অ'।
সিহঁতে চালে দিব নালাগে।
হয়।
উম, সেইটো খালে আৰু বেয়া হয়। চব ফালে দি বেয়া হ'ব।
হয় সৰু ল'ৰা ছোৱালীকো সেইবিলাক খিলে খুৱাবই নালাগে, আৰু এই যে পেকেটৰ যিবোৰ খাদ্য মানে এই যে চিপচ কুৰকৰি এইবোৰ তাত
অ' হ'।
সেইবোৰ খোৱালে আৰু মানে ল'ৰা সৰু ল'ৰা ছোৱালীবিলাক ভাত খাব নিবিচাৰে। সেইবোৰ খালে মানে গেছে ফুলি থাকে ভাত খাব নোৱাৰে। বস্তুৰ পৰা সাবধানে সাৱধান অৱলম্বন কৰিব লাগে। আমিটো নুবুজো পেকেটৰ বস্তুবিলাক খুৱাই ৰাখো আৰু মানে এতিয়া যিটো বতৰ বতৰৰ উম, মানে যি যি বতৰত যি ফল দিয়ে সেই ফল বিলাক খাব লাগে। অলপ ভাল লাগে মানে সেই ফলৰ পৰা কি হয়, মানে ভিটামিন তাৰপিছত, মিনাৰেল এইবোৰ পোৱা যায়, যেনেকুৱা কঁঠাল কঁঠাল অলপ হ'লেও খাব লাগে। আম।
উম।
তাৰপিছত আপোনাৰ এতিয়া কি এই এই যে মানে এইবোৰ
পিয়াৰটো খাব লাগে পিয়াৰটো ভাল।
ঘৰতে জুচ বনাই
আজিকালি আছে পিপি আ পিপি টোও ভাল আছে।
হয়, হয়, পিপি খালে আপোনাৰ গেছ নহয়। পেটটো ভাল থাকে।
উম, এইটো একদম ধুনীয়া খাদ্য হয়।
হয়, এইটো বতৰৰ- বতৰৰ ফল বিলাক বতৰতে খাব লাগে।
অ'।
আমিতো এইবোৰ নুবুজো আমি জধে মধে, কিবা কিবি খাই দিওঁ পিচত বেমাৰ হয়, যায় সেই খাদ্যয় বেমাৰ হৈ যায়।
কল যে বাহিৰ হৈছে মালভোগ কল
হয়।
জাহাজী কল এইটো এ' মেডিচিন দি পকাই সেইটো খাব নালাগে, যিটো পিয়ৰ হয় মানে গছত ধৰি থাকে পকি যায় সেইটো একদম ভাল লোকেল হয়।
হয়।
খাব লাগে।
হয়, এনেইতো বজাৰৰ পৰা যিটো কিনি আনো সেইটো খোৱা নাযায় এইটো মানে
ড- ডেটাচ আপোনাৰ খেজুৰ যে আছে। খেইযোৰটো সকলো সম কৰিব পকে ইমান ভাল
হয়, খেজুৰতটো সকলো সময় খাব লাগে। আৰু সৰু ল'ৰা - ছোৱালী বিলাকক খুৱাব লাগে। উম, যিটো ল'ৰা - ছোৱালী এইবোৰক কি কৰিব লাগে ৰাতিপুৱা যি এতি উঠে
অঁ। হেল্ল'। হেল্ল'। কাতি গ'ল নেকি হেল্ল'? হেল্ল'।
মুখ- চুখ ধুৱাই যিটো আপোনাৰ গৰম সেইটো খেজুৰ খাই দিব লাগে খালী পেটত।